হয়
আহ চুমি কি খবৰ
ভাল তোমাৰ
আছোঁ আছোঁ ভালে আছোঁ
উম
বাকী কি কৰিছা
এয়া কিবা কিবি অকমান কৰি আছিলো ঘৰ কাম
অ ভাত চাত খোৱা হ'ল
উম ভাত খোৱা নাই ৰবা খাম
অহ
তোমালোকৰ
আমাৰ অলপমান সোনকালে খোৱা হয় ভাত অ তাকে আৰু ল'ৰা ছোৱালীৰ লগত আৰু ভাত পানী সোনকালে খালেহে আজৰি হ'ব পাৰি
এইটো কথা অহ' যাওঁ।
কি কি নো মন্দিৰত সেইদিনা তোমাৰ ফটো দেখা পালোঁ। মন্দিৰত গৈছা মই বোলো তুমি বহুত মন্দিৰত ঘূৰি ফুৰা
অহ' নাই চাই মন্দিৰত যাওঁ আৰু বৃহস্পতিবাৰে।
অহ' চাই বাবা মন্দিৰত।
হয়, হয়।
অহ অহ আৰু বাকী। কেনেকুৱা মানে অনুভৱ মানে কি চাই মন্দিৰত গ'লে ময় গৈছিলোঁ আগতে তোমাৰ বৰ্ণিহাটৰ ওচৰত এটা ছাই মন্দিৰ আছিলে নহয়। সেইটোত প্ৰথম গৈছিলোঁ বহুত বছৰ আগতে দুই হাজাৰ তোমাৰ বাৰ, এঘাৰ
অ' আগতে তেতিয়া তাতেই গৈছিলো আমিও। এতিয়া উম হম
তাত গৈছিলোঁ। যায় পেলাই তোমাৰ বৰ ধুনীয়া লাগিছিলে তাত তোমাৰ নিয়ম বিলাকো ইমান ধুনীয়া মন্দিৰটো মানে বৰ পূঁজা কৰি মানে বৰ মানে মনটো শান্ত অনুভৱ হয় আৰু। আধ্যাত্মিকতাটোত পুৰা আছে আৰু তাত বৰ ভাল লাগে। তাৰপিছত তোমাৰ তাত মই হেৰি দিছিলোঁ তোমাৰ কিছুমান মনোকামনাৰ কাৰণে তোমাৰ এটা তাত পানী পানীৰ মাজত পানীও থাকিছিলে নেকি আগতে পুখুৰী এটা আছিলে তাৰে মাজত এটা মন্দিৰ মন্দিৰৰ নিচিনা সেনেকুৱা সেনেকুৱা আছিলে নহয় নে
অহ' পানীখিনি তলতে আছে নে? পুখুৰীটোৰ চাইদত তাৰপিছত ধৰিব ইমান নোৱাৰি কিন্তু ছাইডত অহ তাৰপিছত আৰু এই তোমাৰ সূ তাৰ ৰছী বান্ধিব লাগে লাইন পাতি পাতি এঠাইত, এঠাইত সেই মনৰ কামনাবিলাক এনেকে তাতে বান্ধি পেলাই ক'ব লাগে। মনৰ কামনা। তেনেকে মই সি সিদ্ধি হৈছিলে। খুব মানিছিলোঁ তেনেকৈ আৰু তোমাৰ অভিষেক কৰাব পাৰি এনেকে তেওঁলোকে মাননি লয় আৰু অলপমান মাননি লৈ পেলাই তেনেকৈ অভিষেক কৰাব পাৰি আৰু তোমাৰ আহ মানে মূৰ্তিটো চাই বাৰ মূৰ্তিটো ডাঙৰ হয়নে ৰাতিপুৱাই তোমাৰ অভিষেক ষেক হয়, অভিষেক কৰাব পাৰি মানে গা ধুৱাটোৰ কথা কৈছোঁ। বাবাক আৰু তোমাৰ কাপোৰ বস্ত্ৰ প্ৰদান কৰিব পাৰি বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণেও তোমাৰ হেৰি আহ নিজে বস্ত্ৰটো কিনি পেলাই দি দিব লাগে তেওঁলোকে পিন্ধাই দিয়ে হে মানস কৰিলে ধৰা যদি সম্পূৰ্ণ হয় তেতিয়া দিয়া যায়। হয়নে?
অহ' কৰিলো মই ইয়াতো কৰিছো তাতো কৰিছো। ইয়াতে এইটো বিয়াত উম মন্দিৰ কৰে মানে।
ছয় মাইলত যিটো আছে ভি আই পি ৰো'ডত অহ অহ অহ সেইটোতে যোৱা হয় এতিয়া আগৰ এতিয়া বৰ্তমান সেইটো বা কাম চলি আছে নেকি ভাঙিছে নেকি সেইটো?
নাই, এতিয়া হ'ল নেকি যোৱা নাই মই বহুত দিন।
সম্পূৰ্ণ হৈছে নেকি? ময়ো ময়ো গম পোৱা নাই খবৰ ল'ব লাগিব ৰ'বা।
অহ
উম! তাকে আৰু তোমাৰ সেই বস্ত্ৰ যে পিন্ধাই তেনেকে লিখি দিয়ে আৰু বাহিৰত বৰ্ড এখনত যে আমোকে অভিষেক কৰাইছে, নামটো লিখি দিয়ে, বস্ত্ৰ আমোকে দিছে, এনেকে লিখি কি দিয়া আৰু ভোক-ভোক দিব পাৰি নেকি?
অ, ভোকো দিব পাৰে, নিজৰ কথা এইটো চবতে এনেকুৱাই।
আৰু গ'লেতো ভোগ খাইয়ো আহিব পাৰি, ৰবিবাৰে আৰু বৃহস্পতিবাৰে ভোগ খাই আহিব পাৰি।
অ
খাইছোঁ তাতে ভোক বহুদিন খাইছোঁ, কাৰণ দূৰ হয় নহয় তাত গ'লে ভোক খাইয়ে অহা হয়। বৰ ভাল লাগে সেইটোত গৈ পেলাই, আৰু আৰু বহুত মানে, মনৰ কামনাবিলাক পূৰণ হোৱা দেখিছোঁ আৰু মই নিজে।
কম হৈছিলে আজিকালি বহুত মানুহ হয় অহ
এতিয়া আচলতে কি জানা বিশ্বাসটো বাঢ়িছে বাবাৰ প্ৰতি হয়নে বাবাৰ প্ৰতি বিশ্বাসটো বাঢ়িছে
ঢেৰ মানুহ হয় আজিকালি বৃহস্পতিবাৰে নে এনেও বাৰু হয়ে বৃহস্পতিবাৰলৈও বেছি হয় আৰু
অঁহ বৃহস্পতিবাৰ আৰু ৰবিবাৰেও হয় নেকি অঁহ অ, মানে মই এইটোত যাওঁ। তোমাৰ ছয় মাইলৰ টো তেতিয়া। বৰ্তমান মাজতে বহু বহুদিন যোৱা নাছিলোঁ, এতিয়া আজি দুমাহমানৰ পৰা যোৱা কৰিছোঁ আৰু। যাই বহুত মানে গৈ বহুত ভাল লাগে মনটো, মানে হেৰি মই বোলো তোমাকো কওঁ তুমি তাত যোৱা নে নোযোৱা বা সুধো, তুমিও মানে ভক্তি ভাৱত পূৰা জড়িত হৈ থাকাটো।
অ, যাওঁ-যাওঁ মই তালৈকে যাওঁ।
তুমি-তুমি একো নোখোৱা ন?
খাওঁ মানে, ফ্ৰুট-চ্ৰুট খাওঁ আৰু হেৰিটো নাখাওঁ আৰু, অ
অকল ফল-মূল, ফল-মূল তেনেকে খোৱা?
ফল-মূল, চেৱে এইবিলাক খাওঁ আৰু চুজি খাব পাৰি, নিজৰ ইচ্ছা এনেকুৱা নহয় আৰু আৰু মানে সেই নিমখটো নাখাওঁ আৰু মিঠাটো খাওঁ।
আহ, আচ্ছা হয় নেকি। অ, মানে নিমখ, নিমখটো খালে ব্ৰতটো ভাঙি যায় চাগে।
অ, নিমখ খালে ব্ৰত ভাঙে বুলি কয় আৰু, সেইটোৱে আৰু।
অ-অ-অ, তাকেইতো তুমি নিয়মবিলাক জানা কাৰণে মই তোমাক ফোন কৰি সুধিলো মই বোলো, মই যাওঁ এনেই কিন্তু ব্ৰত আগতে এবাৰ ৰাখিছিলো। আ দুই হাজাৰ সোতৰ চনত। মই এবাৰ ব্ৰত ৰাখিছিলোঁ, ষোল্লটা ব্ৰত। ৰাখিব লাগে নেকি? চাই
নহয় ন, যাৰ যিমান নটা, একৈশটা, পাঁচটা। সাতটা, এক, নটা, একৈশটা, এঘাৰটা এনেকে আৰু। যাৰ যি মন আৰু, এনেকুৱা নহয় কথা, হা
হয়
চাই চৰিত্ৰ খন পঢ়িবা, মই বাৰু, ক'ম বাৰু, দিম বাৰু, কিন্তু চাই চৰিত্ৰ খনত লিখা আছে। তেনেকুৱা নহয় আৰু, মানে কয় আৰু ভোকত মানে কিবা খাব লাগে, একদম নোখোৱাকে থাকিব নালাগে, চাই মানে সেইটোৱে কয় আৰু যদি চাই ব্ৰত কৰা যায় আৰু। উম
মানে এ মিঠা বস্তু ধৰা হালোৱা, চুজি।
চুজি, চাগু চ অ-আহ সেইবিলাক খাব পাৰে। অ, ফল-মূল চব খাব পাৰি, এনেকুৱা কোনো কথা নাই যে খাব নোৱাৰে, অ অ, মানে ভোকত থাকি ব্ৰত, চাই বাবা ব্ৰত নহয়, এনেকে কৈছে আৰু। লিখা আছে মানে তাতে। আৰু চাৰি চৰিত্ৰ, চাৰি চৰিত্ৰখন পঢ়িব। পঢ়িব লাগে বহুত, আৰু নহয় পঢ়িলে এটা বেলেগ পঢ়ি থাকোতে-থাকোতে লাগে দেখিলে কিতাপখন মোটা কিন্তু কিতাপখন বহুত হেৰি কিন্তু পঢ়ি থাকিলে ভাল লাগে আৰু বহুত ইয়াতে পঢ়া হৈছো, বহুতে পঢ়িছে মই পঢ়িলো।
মানে ফল পায় হয় নে? বিশ্বাসে মানে কথা এষাৰ আছে নহয় বিশ্বাস
অ সেইটো আৰু সপ্তাহ পৰায়ন কৰিব পাৰা। সপ্তাহপৰায়ণ কৰিলে তুমি অ কিবা এটা মানে লগে লগে যে সেইটো নহয় কিন্তু তুমি মানে সপ্তাহ পৰায়ণ কৰিলে তোমাৰ যিকোনো কামৰ হেৰি হয় আৰু আৰু পঢ়িব পাৰি নিয়মটোক। কৰিলে, এ তেনেকে সপ্তাহপৰায়ন কৰিলে এ ভাল আৰু, সপ্তাহ পৰায়ণ এবাৰ হ'লেও কৰিব লাগে মানে। তেনেকে, আৰু মানে সেইখন পঢ়িলে কিবা এটা তোমাৰ বেয়া লাগিছে, পঢ়ি দিওঁ আজি। এ যিটো হাতেদি ওলাই, আৰু যিটো খণ্ডকে ওলাই। তোমাৰ সেইটো খণ্ডকে তুমি পঢ়িব পাৰা, অ, মনত ভাবি লৈ আৰু তেনেকে।
অ অ অ। আৰু তোমাৰ এনেকুৱা শুনিছোঁ মানে চাইম বাবাৰ তাত গলে তাৰমানে কোনেও নিৰাস নহয় মানে মন টো যদি এতিয়া ধৰা মোৰ অলপ কষ্ট হৈ আছে মই চাৰে বাবাৰ তাতে গৈ আৰতিত টোৱে কৰি আহিলো আৰতিৰ সময়ত গলো মানে মনটো কিবা এটা ভাল লাগি যায়। হয়নে মই তেনেকৈ বহুত দিন প্ৰমাণ পাইছোঁ গৈ পেলাই যাৱেই প্ৰায় যাও, উম‌ মই বোলো মোতকৈ আৰু তুমি বেছি মোতকে জানা নহয় নিয়মবিলাক।
অ নাই ইমান নাজানো বাৰু যিখিনি কৰি থাকো কৰা খিনি তে কৰো আৰু আৰু। সেইটো কৰা খিনিকে উন মানে নিজে যিখিনি জানো আৰু শুনিছো তেনেকে কৰো আৰু নিজৰ যিটো মনে কয়। তেনেকেই কৰো কিন্তু চাই চৰিত্ৰৰ কথাটো মোক বেলেগ আগতে জনা নাছিলো, বেলেগৰ পৰা জানিলো। দু বাৰু মই, ত সপ্তাহ পৰাই মই ত কৰিলো তুমিও কৰি, অ কৰিছা তুমিও কৰিবা।
অঁ কৰিম কৰিম। তোমাৰ পৰা গোটেই বিতংভাৱে শুনি ল'ম কথাখিনি, আ পিছে পৰে বিতংভাৱে শুনি পেলাই আৰু এইবোৰ আধ্যাত্মিক কথা ভুল কৰি পেলাইতো পঢ়িব কৰিব নোৱাৰো, নিয়ম -নীতিৰ মাজত গোটেই চাই মেলিহে
অ একো নিয়ম একো নাই, সপ্তাহ কৰাত একো নিয়ম নাই, তুমি যদি কৰা মানে সেইটো উইকৰ ভিতৰতে তুমি গোটেইখন কৰি তুমি যদি সংকল্প লোৱা মানে তুমি ভাবা মনতে যে মই এইখন লৈ মই সপ সপ্তাহত শেষ কৰিম। ত তে এতিয়া তেনেকে তাৰমানে দিয়াই থাকে, এ ফাৰ্ষ্ট দে তুমি প্ৰথম অধ্যায়ত চে তেনেকে তুমি বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিলে তুমি ফাষ্ট ফাষ্ট থাৰ্চ দে পৰাই আৰম্ভ কৰিব লাগিব, তাৰপিছত তুমি ৱেডনেচ দে তোমাৰ শেষ হ হৈ যায়।
বৃহস্পতিবাৰ পৰা আৰম্ভ কৰিলে, তোমাৰ বুধবাৰে শেষ হৈ যায়, অঁ সাতদিনৰ আৰু।
সাত দিনৰ সপ
সাত দিনৰ তোমাৰ আ আ গ গোটেই সদায় সদায় কৰিব লাগিব সময় সময়
একো কথা নাই একো কথা নাই, সপ্তাহ যিকোনো সপ্তাহ যিকোনো টাইমতে তুমি কৰিব পাৰা, খালি তুমি ধৰিলা যদি বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব লাগে বৃহস্পতিবাৰে আৰম্ভ কৰিলা, নেক্স বুধবাৰে তোমাৰ শে মোৰ তুমি এনেকুৱা ধৰণে তুমি আধাকে পঢ়িলা, দিনত ইমানখিনি একেলগে পঢ়িব পাৰিলেটো ভাল লাগে কেতিয়াবা কিছুমানৰ
টাইমৰ বা কেতিয়াবা গধুলি ৰাতিপুৱা অলপমান পঢ়িলা গধূলি অলপমান পঢ়িলা তেনেকে আৰু। তেনেকেও কৰিব পৰা নহলে বোলে মই এইটো অ', অলপমান আজি এ দিনতে এবাৰতে শেষ কৰিম তোমাৰ এনেকুৱা কোনো টাইম নাই যে কথা নাই যে তুমি হেৰি কৰো যিকোনো টাইমতে কৰিব পৰা বা মই ন অ', নোখোৱাকে যে কৰিব লাগিব এনেকুৱা নহয় তুমি চাহ তাহ
দিনটোৰ ভিতৰত মই আহ দিনটোৰ ভিতৰত মই আহ চাই আ
অ, চাই চত চৰিত্ৰ
চাই চত চৰিত্র, সেইখন পঢ়ি দিনটোৰ ভিতৰত শেষ কৰিম।
অ যিটো অধ্যায় থাকে তোমাৰ সেই অধ্যায়টো তুমি শেষ কৰি শেষ কৰিব লাগিব আৰু মানে
মানে এখন কিতাপত সাতটা অধ্যায় থাকে।
এটা এটা অধ্যায় তুমি এদিন এ দিন কৰিব লাগিব আৰু, এতিয়া ধৰক
গোটেই কিতাপখন সাতদিন পঢ়িব লাগে বুলি ভাবিছোঁ।
নহয়, নহয়, নহয় এটা এটা অধ্যায় তুমি এটা অধ্যয়ায় তু আমি একেলগে উম কিছুমানৰ কম লাগে কিছুমানৰ বেছি লাগে তুমি এটা টাইম কৰি ল'লা মেজ বোলে এইটো একেলগেই কৰিলো, অলপমান টাইমাৰ ভিতৰত হৈ যাব লাগে মোৰ মতে প্ৰত্যেকটো অধ্যয়ায় কিছুমান কম লাগে কিছুমান দুটামান অধ্যয়ত বেছি লাগে, ত' তেনেকে যদি তুমি কৰা কৰা বুলি ভাবা ন আৰু মই কৰিম তেতিয়া হলেতো তোমাৰ এটা এটা অধ্যয়ায়, এটা এটা প্ৰথমত এদিনতে মানে
শেষে হৈ যাব অ', মই এয়া হেৰি কৰিম ৰ'বা অলপমান এয়া অলপমান আজৰি হৈ লৈ মইয়ো অলপমান গা আ দেহাৰো অলপমান অলপ স্বাস্থ্যটো অলপ বেয়া হৈ আছে আৰু ল'ৰাৰ লগত ল'ৰাৰ পৰীক্ষা শেষ হ'ল এতিয়া তু গৰমৰ বন্ধ আৰম্ভ হ'ল নহয়, তাৰ কিছুমান গ্ৰীষ্ম কালীন, আহ শিবিৰ পাতিছে স্কুলত, আহ সেইবোৰতো ব্যস ষ্ট হৈ আছো সেইখিনি অকনমান শেষ হৈ লওক, ল'ৰা ছোৱালীৰ লগত জানাই আৰু। সেইবোৰ শেষ হোৱাৰ পিছত মই তোমাৰ লগত বিতংভাৱে আলোচনা কৰিম। আলোচনা কৰি পেলাই মই আৰম্ভ কৰিম ৰ'বা, কাৰণ কিয় মানুহৰ জীৱনত সুবিধা অসুবিধা হৈয়ে থাকে নহয়, তাকে ভগৱানৰ ওপৰত আস্থা থাক
কথা, উম, উম, উম।
তাকেহে, মই-মই সেইকাৰণে মই তোমাৰ লগত বোলো কথা পাতি অলপ মানে তুমি আহ গ'লো মই সেইদিনাখন যোৱা বৃহস্পতিবাৰে গৈছিলো। বৰ ভাল লাগিছে এই গৈয়ে আছো এই প্ৰত্যয়েক বৃহস্প প্ৰতিবাৰে গৈয়ে আছোঁ, মানে বৰ ভাল অনুভৱ হৈছে।
যাব পাৰিলে বিৰাটে ভাল যাব পাৰিলে বিৰাটেই ভাল।
আৰু হালধীয়া বস্ত্ৰ পিন্ধিলে সেইদিনা খন মানে বাবাৰ পিন্ধা হালধীয়া বস্ত্ৰ হয় নে?
অ', হালধি পিন্ধিলে ভাল আৰু। হালধীয়া পিন্ধিব লাগে বুলি কয়।